কি কৰি আছা?
শুই আছিলো যে উঠিলো। ফুই- ৰাতিপুৱা ফুৰিব গৈছিলো ফুৰি আহিলৈ। এই মানে মুখ চুখ ধুই অকমান মানে বহি দিছিলো। গাটো ভাল লাগা নাই যে। অকমান মানে বাগৰি দিছিলো, বাগৰি দি এইমাত্ৰ আকৌ উঠিছো।
এ' মোৰো সেইটোহে হৈছে গাতো ভাল লাগা নাই একদম গা জ্বৰ বিষে উঠিছে থাকে বোলো উঠি ফুলে কিনো কৰি আছে আপুনিনো আজি পাটভ্ৰমত গ'লে জানো মই যে পাটভ্ৰমণত আজি যাবলৈ সময়ে নেপালো অকন দেৰিকে উঠিছো যে হয়। অ' পাটভ্ৰমণত হয় কওকচোন শুনি আছো হয়।
গৈ পেলাই মানে চাইছো লগ নাপালো যে। নোক নোপোৱাৰ কাৰণে চাইছিলো। বুলো কিয় যোৱা নাই, ফোন কৰিব লওঁ তে মানে ফোন কৰিলা যেতিয়া ভালে হ'ল আৰু, মানে গমটো পাইলো তোমাৰ গা বেয়া অ' হেৰি এই মানে বৰ বেয়া ভাইৰেল জ্বৰ মানে হৈছে দেই।
অ', অ'।
পেপাৰ পত্রই পাইছো বা নিউজটো পাইছো, অকমান গা বেয়া বুলি ক'লে ৰৈ, ৰৈ নাথাকিবা ঔষধ পাতি খাবা ডক্তৰ পৰামৰ্শ ল'বা।
হয়, হয়।
বহুত মানে প্ৰব্লেম হয় কাৰণ তো জ্বৰ, জ্বৰ বুলি কলে এতিয়াও বাৰিষা হয় আপুনি এনকেফেলাইটিচ মানে আৰু ডেংগু মহ'ৰ কাৰণে মানে মাতাত্মক, অ'। মানে ডক্তৰৰ পৰামৰ্শ লৈ ঔষধ খাই দিবা।
হয়, হয়।
আৰু ৰাতিপুৱা টাইমতত মানে অকমান গাটো মানে বেয়াই লাগে। ে ৰাতি দেৰিকে শলে ৰাতিপুৱা উঠিবলৈ অশান্তি লাগে আৰু, যোৱাকালি মানে মে ৰাতি বাৰটা বজালৈ মানে অলপ ৰৈ থাকিব কাম কৰিব লগা হ'ল। হোৱা কাৰণে মানে এতিয়া অলপ আগত মানে যদিও মানে মৰ্ণিং ৱাকত গ'ল তথাপি মানে গাটো ইমান ভাল লাগি থকা নাই যে টোপনি টোপনি অনুভৱ এটা হৈ থাকে কাৰণে ই বাগৰি দলো। বগৰি দিয়াৰ কাৰণে মানে, এ অলপ আগত মানে উঠি দিলোহে।
হয় হয়। তাকে বোলো মোৰ জেগটো ইমান জ্বৰ জ্বৰ লাগিছে নহয় আচৰিত জ্বৰ লাগিছে হাত ধৰি বিষ। তাৰ বাহিৰেও মানে নকব আৰু এতিয়া মানে উম গৰম বন্ধ পালে সি হৈ গৰম বন্ধ হৈ আছে। মানে অথচ আমি কামৰ পেচ কামৰ ৰেহাই পোৱা নাই গম পাইছে নে? ইটোৰ পৰা কাম সিটোৰ পৰা কাম তেনেকেই কৰিব লগা আ তাৰ বাহিৰেও এতিয়া গৰম বন্ধ ধ বুলি বাৰী চাফা কৰিব লাগে এইবিলাকো মানে সময় দিব পৰা নাই গোটেই গছ গছনিবিলাক চাফা কৰিব লাগে বন ঘাঁহ বন বহুত বেছি হৈছে সেইবোৰ চাফা কৰি বনোৱা ঔষধ মাৰিব লাগে একো কামেই কৰিব পৰা নাই এখনে গা বেয়া কাৰণে কাৰণটো কি নিজে গলেও নহব এজন মানুহ লগাব লাগিব। ঘহ কথা মানুহে সে চাফা খিনি কৰিব পাৰিব নহয় জানো? আমি হল আমাৰ আমাৰ হলতে সপ্তাহ দহজন আমি লগাই দিব মু সেয়া মানুহে দুই তিনিজনতে চাফা কৰি দিব পাৰিব হয়।
সেইটোতো হয় সকলোৱে কৰিব নোৱাৰে নহয় তুমি প তুমি নোৱাৰিবা মই নোৱাৰো। কাৰণো কৰা বিলাকেহে কৰিব পাৰিব য বিলাকে সদায় কৰি থাকে সেইবিলাকৰ কাৰণে সহজ আমাৰ নিচিনা মানুহৰ কাৰনেে সহজ নহয় কাৰণ তো আমি এইবিলাক কাম কৰা আমাৰ অভ্যাস নাই অভ্যয়াস থকা হেঁতেন আমিও পাৰিলো হয় সৰু সুুৱ কাম কিছুমান কৰিব। কিন্তু আমি যে সেইবিলাক কাম কৰি পোৱা নাই বা কৰিব নোৱাৰো নাজানো তেওঁ তেওঁলোকে কৰি কৰি এটা অভ্যাসত পৰিণত হয় নহয় তেওঁলোকৰ কাৰণে সহজ হয়, জিয় নহয়
অ' অ' তাকেই ঠিকে কৈছে বাৰু আপুনি কিন্তু কথাটো হ'ল কৰাইহে কৰিব পাৰে নকৰাই কৰিব নোৱাৰে কিন্তু সেইটো যে সঁচা কথা।
হয়।
এতিয়া মানে মই যিহেতু মানে পথাৰত মানে ট্ৰেক্টৰে হাল মাৰিছে যে। তালৈ যাবৰ কাৰণে মানে প্ৰস্তুত হৈ আছো যাবই লাগিব কাৰণো মাটিখিনি এতিয়া মানে মে ঠিক কৰি নল'লে ৰোৱা পুতিব লাগিব ব কুোন মানে ভাল দুজাকমান বৰষুণ হলে মানে লৰা খিনি মানে কঠিয় খিনি লগাব পাৰিম যে, সেইটো কাৰণে মানে এ ট্ৰেক্টৰ ভাল মাৰিছে ট্ৰেক্টৰ ভাল মাছ চাব যাব লাগিব। এই দুইজনে মানে যাব ওলাই ৰৈ আছো আম মানে দুই জনে যাম গৈ পলে মানে চামগৈ তাৰ পিছত মানে কঠিয় খিনিও মানে চাহ আহিম পানী মানে কঠিয় পেলোৱা গৈছে কিমান ওখ হৈছে তাত মানে চাবয় যোৱা নাই চাব যোৱা নাই যে এতিয়া গ'লেহে গম পাম কিমান ওখ হৈছে। যদি মানে চাপৰ হুৱাইছে হেৰি কৰিব লাগিব মানে অলপ ইউৰিয়া সা মাৰি দিব লাগিব যে কেনেক কৈছো ম মানে ট্ৰেক্টৰে হাল মাহও চামগৈ আৰু কঠ কঠীয়া খিনিও চামগৈ কিমান সখ হৈছে আৰু ৰুব লগা হ'লেতো ইমান চাপা কঠীয়া ৰুব নোৱাৰিম হয়। অ' দুজাক বান বৰষুণ দিলে পানী বেছি হৈ যাবগৈ। এতিয় বা পানী অকমান অকমান চিকচাককে আছে। হাল মাৰিব দিছো যে, অআ বৰষুণ পৰিলেতো পানী ৰুই যাব কঠীয়া চাপৰ হ'লেতো ৰুব নোৱি অ' টো। অ' কৈ যোৱা শুনি আছো।